হেল্ল'!
অঁ, শুনিছ নে?
আহ, শুনিছোঁ।
অঁ, কি কৰি আছ? এ এনে আছো আগফালে। অঁ, ভালনে?
ভালে, তোৰ?
উম, ভাল-ভাল।
তই কি কৰিছ?
মই শুইে আছিলো, উঠিছোঁহে।
অঁ, অঁ চাহ খালে আৰু নাই কোৱা?
নাই খোৱা, নাই খোৱা, এই বৰষুণ দি আছে পুৰা। সেইফালে কেনেকুৱা বতৰ?
এইফালেও দি আছিলে, মোৰ সেই কাম এটা আছিলে যাম বুলি ভাবিলো- যাবই নোৱাৰিলো বৰষুণৰ পৰা।
অঁ আৰু মানে- কিনো হৈছে এদিন বৰষুণ এদিন ৰ'দ। কাপোৰ এ সোপা ধুই থলোঁ, এই অলপমান ওলাই গৈছিলোঁ- তাৰপা সেই গোটেই সোপা তিতিলেে এতিয়া।
অঁ, বতৰটো নকবি আৰু, তাকেহে ছোৱালীও গাটো ভাল নহয় জ্বৰ।
ধৰি মানে ধৰিবই নোৱাৰি নহয়, তোৰ কোনকণ সময়ত বৰষুণ দিয়া কোন- কণ সময়ত ৰ'দ দিয়ে, এই বৰষুণ এ ৰ'দ।
ফুললৈ গ'লেও সেই আধা ৰ'দ দিবি, আধা বৰষুণ পাতত পাবি তেনেকুৱা কৰি আছে।
উম। বাকী খোৱা-বোৱা হ'ল নেকি?
খোৱাা বোৱা নাই হোৱা, এই প্ৰাৰ্থনা কৰোৱা নাই, কৰি পেলাই শি খাম আৰু।
উম। মোৰ তাকে মাংস আনি থোৱা আছে-
অঁ।
তাকে বোলো মাংস অকণকৈ বনাওঁ।
অঁ।
ভাবি থৈছোঁ বনাম বুলি। হে, পনীৰ বনালোঁ নহয়।
অ, কেনেকুৱাকে কেনেকে তেনেকে বনালি নে মই কোৱা আগতে?
সেয় মানে গাখীৰ আনিছিলোঁ যে তাৰপৰা। কেৰাহীত দি পেলাই পগালো প্ৰথমতে?
অ।
তাৰপিছত তাত নেমু দিলো আৰু দি পেলাই। অলপ টাইম আকৌ এনেকে উতল আহিবলৈ দিলোঁ!
উম, তাৰ পিছত ঢাকি থব লাগে!
অ', তা পা কাপোৰ এখনে এনেকে বান্ধি পেলাই? তিনি ঘন্টা থোৱা নাই বাও দেই? তহঁতে কৈছিলি তিনি ঘণ্টা থবলৈ! উম, তাপা। অলপ তাৰ পিছত সেই তেনেকে হ'লে ন? হোৱাৰ পিছত আৰু।
উম।
তেলত ভাজি পেলাই তেনেকে খালোঁ? ত‌ই যিবোলো মাংসহে আন। খাবলে ভালে হৈছে।
অ', বনাই খাব পাৰিবি! এতিয়া শিকিলি নহয়!
অ', পাৰিম পাৰিম! আজি এতিয়া মাংস অকণ আনিছো বোলো মাংস অকণ বনাম!
অ'!
বনাই আছো দেই? ইটো সিটো কে এনেকে! উম দিনবোৰ। বহুতখিনি ব্যঞ্জন বনাই আছোঁ বাও!
অহ'!
তা পা এই এইটো কি বুলি কয় মালপোৱা বনালোঁ!
অ'!
কালি দিনত!
অ'!
মালপোৱা পিঠা খালোঁ?
উম, তই কেনেকে বনালি মালপোৱাটো?
মালপোৱা সেয়া গতিকে সেইখিনি? পিঠাগুড়িখিনি হেৰি কৰিলোঁ? মানে অকণ ঘুলঘুলীয়া কৰি লওঁ বেছিকে?
উম, তাত গুড় দিব লাগে আও তাত আটা টো দি। তেতিয়া বেছি কোমল হয়!
আটা নাই দিয়া বাৰু? এই বেয়া হোৱা নাছিলে বাৰু খাবলৈ! এ বেছিকেইটা বনোৱা নাছিলোঁ?
অ', নিজৰ জোখা কেইটামান আও!
দচটামান হৈছিল আও এই বা হতকো দিলোঁ!
অ'!
তেনেকেই খালোঁ!
অহ'!
অহ'! আৰু আকৌ এ তই যে কৈছিলি মাছ বনোৱাৰ কথা যে? এই আমলখি দি বনাব পাৰি বুলি কৈছিলি যে? তাপা লগৰজনী ঘৰত আছে, এইকনত মানে নাই আমলখি গছ। এতিয়া যাবলৈ আকৌ সেই বতৰটোৱে বেয়া হৈ আছে যে!
সেইটে আকৌ আনি কবালৈ আনিবলে, কিবা এটা খাবলৈও! অঁ।
হম। অঁ, সেই গাটোও বেয়া আছিলে যে?
উম।
এতিয়া মোৰ মানে ইমান খং উঠিছে, কা বা- অঁ, হেৰি অকমান- গা লোৱাৰ পিছত এই আগতে মোৰ অকণমান উঠা দে দেৰি হয় যে? তাপা এই গা গা বেয়া হোৱাৰ পৰা মানে অকণমান সোনকালে উঠিব লৈছিলোঁ। ত উঠি পেলাই, অকণ খোজ কাঢ়োঁ, মুখ-গাত ধুই, তাৰপৰা অকণ ব্যায়ামো কৰোঁ। মানে তোমাৰটো দৈনন্দিন মানে হেৰিটো সলনি হৈ গৈছিলে। অঁ, সময়মতে খাওঁ। মানে ৰাতিপুৱাও খাওঁ, তেনেকৈ দুপৰীয়াও খাওঁ। মানে ভাতকেইটা ভালকৈ খাওঁ আৰু তাৰপিছত গধূলিও খাওঁ। এতিয়া- আকৌতো সেই বৰষুণ দিয়াৰ পৰা আকৌ উঠিবলৈ মন যোৱা হৈ থাকিলে। সাৰো নোপোৱা হৈছোঁ। বৰ দিগদাৰ লাগি গৈছে। তাৰ পৰা আকৌ- পৰশি তিতিলো মানে। এই কাম কেইটামান আছিলে ৰাতিপুৱাই গৈছিলোঁ। এ, যাওঁতে বতৰ- বহুত ভাল। মই সেইটো কাৰণে ছাতিও নিনিলোঁ। তাৰপৰা অকণমান দূৰ যোৱাৰ পিছত- এটাও মানে ইমানে বতৰটো ক'লা কৰি আহিছে- তাৰপিছতে পুৰা বৰষুণ মানে, অঁ।
অঁ, সেনাখিনি তেনেকেও আমি স্কুললৈ ওলাই গ'লোঁ, লাহে লাহে অলপমান পাওঁতে- একো নাই, একদম তাৰ পিছৰ পৰা ঢালিছে আৰু পুৰা।
তাকে এতিয়া, তাকে আজি হাচি দুটামান আহি আছে আকৌ গা বেয়াতেই পৰে নে কিয়েনে।
অঁ।
উম, মানে - সেই হেৰি দৈনন্দিনভাৱে ভালকৈ কামবোৰ কৰোঁ বুলি ভাবোঁ যে কিবা এটা নহয়, কিবা এটা- লেথা ওলাবেই।
উম, নক'বি আৰু থাকিবই আৰু বেমাৰতো আৰু-
বেয়া হ'লেতো ধৰ ৰুমৰ পৰা ওলাবলৈও মন নাযায়।
উম, আৰু ৰুমত থাকিও অশান্তি লাগে। একেই, বতৰটো বেয়া থাকিলেও।
এতিয়া কাম-চাম এটা তই কৰি-মেলি থাকিলে ভোক লাগে।
অঁ, উম।
হয়, এইটো-সিটো, মানে এতিয়া বনাবও মন গৈছিলে। এনেকৈ, মানে ধৰ কাম-চাম- তে সেনেকৈ কৰাত, তেনেকৈ বনাইছিলোঁ। আকৌ এই আমলখি দুভাগৰ সেই জোলটো, তই যে কৈছিলি, এনেকৈ খাই চাবলৈও মন আছিলে। কিবা এটা লগৰ জনীয়ে- মাতিয়ে আছে, এতিয়া খালি সেই বতৰটোৰ পৰাহে যাব পৰা নাই। কালিও বৰষুণ, আজিও বৰষুণ।
উম।
উম, মানে কেইটা বানপানী- বানপানী হ'ব যেন হে লাগি আছে দেই।
তাকে, হে একদম মানে কেনেকে ঢালিছে বৰষুণো। আৰু ঢেৰেকণীও কম মাৰে নেকি? বৰষুণ যাক দিলে ঢেৰেকণী একদম।
কণত গোটেই পানীয়েই পানী, মানে। ৰাস্তাটো বেয়া যে, উম',। পানী পোৰা হৈছে এতিয়া।
উম'।
এইটো কাৰণে ওলাই-মেলি যাবলৈ মন নোযোৱা হৈ গৈছে আৰু।
অ ৰোমৰ ভিতৰত সোমাই, একেইহে আমনি লাগে যে।
উম'। এই পকৰিটো কেনেকে বনাই নো?
পকৰি, বেচন।
বেচন আছে নে নাই? বেচন নাই বাৰু আনি থোৱা।
বেচন ল'ব লাগে, তাৰপিছত। তোৰ বেচনটো আনিলি নহয়। মিহি মিহিকে পিঁয়াজ। সৰহ‌কে দিব লাগে। মানে, ধৰ, তিনিটা-চাৰিটা দিলি, তই যদি অকলে খাওঁ দু। দুটা বা তিনটা দিলে হ'ব তাৰ পিছত তো তাত দিব পাৰা ধন মানে। ধনিয়া দিয় নৰসিংহ পাত সৰু সৰুকে কাটি দিয় যি কৰি দিয় মানে। তাৰপিছত ধুনীয়াকে গুলিবি নিমখ হালধি জোখত দিবি জ্বলা অকণ দিবি। তেনেকে খালেহে আৰু খাব পাৰি আৰু দোকানত এনেকে বনাই কি?
এই ভাত ভাজি বনালোঁ মানে সেই ৰাতিপুৱাই ভাত আছিলে। তাপা এই কিমানৰ দালি ভাত খাম নো। হেল্ল' কনী খালোঁ কোৱা হ'লেও দালি বনাবলৈ মন নগ'ল আকৌ ভাজিও মানে। বেলেগকে বনাব মন নগ'লে তাৰপিছত সেই ভাতকেইটা আছিলে যে। তাৰপা ধুনীয়াকে আলু কাটিলো আলু কাটি। দি পেলাই এ ডিম এটা ডিম এটা। আটাৰ লগতে দিলোঁ মানে প্ৰথমে আলুখিনিতো ভাজি ল'লোঁ পিঁয়াজ চিয়াজ দি। নিমখ হালধি দি পেলাই তাৰপিছতে। ভাতকেইটা দিলোঁ তাতে আকৌ ডিমু দিলোঁ।
উম।
দি পেলাই একদম ধুনীয়া একদম খাবলে হৈছে তাৰ পা আকৌ তাত।
ভাত ভাজি কিনে যদি তোৰ ধৰ পাচলি ধৰা বডি চদি যি যি আছে।
অঁ অঁ নাছিলে এই সেউজীয়া মটৰটো ভাল লাগে দিলে।
গ্ৰীণ মটৰ দিলে আৰু ধুনীয়া লাগে খাবলে।
খালি মই আনি থোৱা নাছিলে আকৌ। পুখুৰীত বনাই খাবিচোন তেনেকে মই পোৱাৰত।
খাবলে বৰ ধুনীয়া লাগিব।
উম আ এই বতৰটো বেয়া হৈ থাকিলে এনেকে এইবিলাক বস্তু খাবলে মন যায়। উম আৰু তোৰ মাংসও খাবলে মন যায়।
উম।
খালি তাকে আজি বইল কৰিয়ে খাওঁ নেকি মাংসটো। ইমানৰ তেলত দি খাই খাই থাকিবি মানে সদায় একেবোৰ বস্তুকে। খাবলৈ মন গৈ নাথাকে যে।
উম সদায় বেলেগ বেলেগ খাবলে মন যায় একেবোৰ কিমান খাবি সদায়।
উম সেইটোৱেই।
উম।
তাকে আৰু কিবা বনাব পৰা আছে নি।
বনাব পৰা আৰু।
বনাই মেল খাবলৈ অঁ তই আৰু এটা বস্তু বনাব কৈছিলি নহয়।
কি?
এই পানী পিঠাটো। চাহৰ লগত খাবলৈ যে কৈছিলি উম খালি মোক। পিঠাগুড়ি এতিয়া আনি থোৱা নাই আকৌ কালিহে মা বোৱাৰ কাৰণে।
পিঠাগুৰিটো অকণমান পুৰা গু জুলীয়া লেখিয়াকে গুৰি গ। দিব লাগে নিমখ হালধিটো জোপত দি।
এ ইয়াত এতিয়া অকণ হেৰি যে পিঠাগুড়ি এতিয়া ক'ত পাম নো। সেইটো কথা আকৌ এতিয়া মই মালপোৱা জোখাতে সেইকেইটা আনিছিলোঁ আৰু। সেইকেইটা বনালো অ পানী পিঠাটোও খাই ভাল লাগে আকৌ তোৰ চাহৰ লগত।
অ বহুত ভাল লাগে খাই পেলাই কিবা এটা টেষ্ট আছে।
উম। তাৰপিছতে আকৌ আজি যেনিবা সেই। এই লগৰজনে শিকাইছে লালমোহন মোক কৈছে লালমোহনো তই বনাবিচোন।
বুনিয়াও পাই লালমোহনো পাই।
লালমহনতো তাই একদম ধুনীয়াকে শিকাই পঠিয়াইছে আও। মই বোলো হ'ব বা এদিন বনাম আও। এই মানে এইবোৰ বনাবলৈ আকৌ অকণমান সময় লাগে যে। সময় লৈহে তই বনাব লাগিব।
উম।
এতিয়া মানে কেতিয়াবা এনেকুৱা সৈ হৈ যায় মানে ভাতকেইটা বনাবলৈকে সময় নহয়গৈ। যেন তেন খাই মেলি যাওঁ।
এইটোৱে অ টাইমটো নহয়গে।
অ মই হেৰি এইটো কি কিনিবলে গলো নহয়।
অ কেতিয়া গ'লি।
মই তোৰ এসপ্তাহ মান হৈ গ'ল।
অঁ কাৰ লগত গৈছিলি।
এই লগৰ জনী গৈছিলে।
অ।
তাৰপা সেই তেহঁতৰ মানে পৰিয়ালৰ লগতে গৈছিলো।
অ আমাৰ পৰিয়াল আছে নহয় কিমিঙত।
অ কোন জেগাত মানে এতিয়া কিমিং।
কিমিঙৰ অকমান ভিতৰৰ চাইদে নি জেগাকন।
অ জানো এতিয়া মানে এইফালে ঢেৰ ৰাস্তা আছে নহয়।
এনেকে চিনি নাপাবও পাওঁ ধৰ মানে।
অ পৰিয়াল মানে অ।
তাতে সি চাকৰি কৰে তাতে থাকে।
অ এই বহুত ধুনীয়া জেগা মই কৈছো নহয় মানে। ছ বহুত ভাল লাগিলে মানে। উম বহুত ভাল লাগিলে মানে। ইমান মানে দৃশ্যবিলাক অ মানে মানুহৰ মন। মন যদি বেয়া লাগি থাকে নহয় মানে। ভাল লাগিব মানে বহুত ভাল লাগিব।
উম।
গছ- গছনি আছে এইটো পাহাৰ আছে আৰু মানে একদম ৰা ৰাস্তাবোৰ এঢলীয়া টাইপৰ যে। গৈ থাকিব লাগে গৈ থাকিব লাগে উম। আৰু মানে দৃশ্যবিলাক বহুত ধুনীয়া চাবলৈ যাব লাগে। মানে অসমৰ বাহিৰলৈ নগ'লেও হয় সেইখন বাৰু অৰুণাচলেই পৰে।
অৰুণাচল অ।
হ'লেও মানে। এনেকুৱা এটা জেগা ইমান ওচৰতে আছে ভাল জেগাত চাবলৈ উম। তাৰপিছতে আকৌ আৰু এটা জেগা আছে এই কি। পাপোম পাৰে নে কি।
অ।
সেই সেইফালেও মানেটো একদম। বহুত দূৰ গ'লোঁ আমি গৈ গৈ গৈ গৈ তাৰপৰা মেথুনো দেখিলোঁ। খালী মানে। উ পাহাৰ বিলাক কাটিছে বহুত কাটিছে পাহাৰ বিলাক।